হেল্ল' নমস্কাৰ অ'।
আপোনাৰ প্ৰিয় উৎসৱটো কি? আপোনাৰ প্ৰিয় উৎসৱ
উৎসৱ বিহু ।আপোনাৰ?
মোৰ আহ মোৰো প্ৰিয় উৎসৱটোৱে বিহু আহ আৰু মানে কি আপোনাৰ কাৰণটো কি মানে ক কিহৰ কাৰণে আপোনাৰ প্ৰিয়?
মানে চব বিহুত নতুন নতুন মানে বহুত ধৰণৰ নিয়ম থাকে নিয়ম নীতিবোৰ, আৰু নিয়ম নীতিবোৰৰ বাবে বেছি ভাল লাগে মোৰ ।আৰু আপোনাৰটো?
আচ্ছা মানে মোৰ আহ প্ৰিয় হোৱা কাৰণটো হল মানে কি আমাৰ যিটো আমি অসমত থাকো যিহেতু কাৰণ আমি যিটো অসমত থাকোতো আমাৰ দেহে প্ৰাণী আমাৰ তেজ তেজে তেজে আমাৰ এই বিহুতটো দেহে দেহে আছে আৰু আমি আৰু আমাৰ মাট ভাষা হয় অসমীয়া ত' সেই হিচাপত বিহু আমাৰ দেহে দেহে। আৰু এই কাৰণে প্ৰিয় যে, বিহুত আমি বহুতো ফুৰ্টি ফাৰ্তা কৰিব পাওঁ। যিহেতু বিহু অসমৰ এটা কব গ'লে প্ৰধান উৎসৱ। তো সেইবাবে মোৰ প্ৰিয়। আৰু, বিহুুৱা আ জানে অসমৰ সকলো মানুহে জানে। বিহু আহ, তিনিটা। অসমত বিশেষকে তিনি প্ৰথমটো হ'ল আহ ৰঙালী বিহু। তাৰ পিছত আহ আমাৰ আহিল ভোগালী বিহু। উ আৰু অ তাৰপিছত আহিলে আমাৰ কঙালী বিহু। তো ভোগালী বিহুত বহুতো ফুৰ্তি বা কৰা হয় বা নাচ গান কৰা হয় তাৰপিছত। যিহেতু আমাৰ এটা ফূুৰ্তিৰ দিন মানে বহুতো মানে কি? ঢুলীয়া বোৰ আহ ে ঢোল বজায় আহ বিহু বিহুতাবোৰ নাচ নাচত বোৰ আমাৰ পে পেপা বজা মানুহ বাঁি বজা ত এইবোৰ এটা দল হৈ কেনে এটা দল হৈ কেনে কি হয় এটা হুঁচৰি দল হুঁচৰি দলৰ দৰে এটা দল হয় আৰু দল সংগঠন কৰি গেলে কি হয়? এটা মানে কি? আহ! বিহু বিহু পৰিবেশন কৰে। মানে ফূৰ্তি ফাৰ্তা কৰে, ত তেনেকুৱাকে মানে সেই হিচাপত সেই পৰিৱেশ ত নাৰ ভাল লাগে তাৰপিছত বিহু কে আমাৰ যিটো গুৱাহাটীৰ খেলপথাৰবোৰতে, তেনেকুৱাকে কি হয় বহুত মানুহ ওলাই অহা দেখা যায় আমাৰ বিহুত। ফূৰ্তি এটা কৰিব কাৰণে ত সদায় সন্ধিয়া সংস্কৃতি আকৰণ কাৰণে সন্ধিয়া পালন কৰা হয় বা উদযাপন কৰা হয় আহ ফাংচন যিটো আমি ফাংচন বুলি কওঁ ত তাতে কি হয় ডাঙৰ ডাঙৰ ছিংগাৰ বা দন্সাৰ হওক বা তেনেকুৱা মানুহ মাতে যাতে অলপ এটাৰন হয় এটা ভাল লাগে আৰু তাৰে য আমাৰ লোকেল এৰিয়াৰ তাৰে লোকেল এৰিয়াৰ মানুহবোৰে অংশগ্ৰহণ কৰে, আমাৰ ল'ৰা ছোৱালী হওক সৰু সৰু ল'ৰা ছোৱালী হওক বা ডেকা গাভৰুবোৰ হওক আমাৰ বিহুত অংশগ্ৰহণ কৰা দেখা যায়। মানে কি? তেতিয়া এটা উদযাপন মানে কি? এ! ফুৰ্তিলগা দিন এটা ভালদৰে পালন কৰা হয় তাৰপিছত, আহ! এনেকুৱা দিন মানে কি, আহ ফুৰ্তি কৰাৰ দিন ত ভাল লাগে আৰু তাৰ পিছত যে মানে কি আহ ভোগালী বিহু ত ভোগালী বিহুত কি হয়, আমাৰ ভোগালী বিহুৰ মেইন কাৰণ কি? মানে ভোগ কৰা। ভোগালী বিহুৰ মেইন কাৰণ হল আমাৰ কৰা তো আহ ভোগ মানে কি এ যিটো পিঠা লাাৰ়ু আহ তেনেকুৱা এইবোৰ যিটো বনোৱা হয় ত অসমৰ প্ৰত্যয়েক ঘৰতে প্ৰত্যেক মানুহে এক পিঠা লাড়ু বনোৱা দেখা যায় যে, নাৰিকলৰ পিঠা হওক এ তিলৰ পিঠা হওক আহ বা লাৰ়ু চাৰু তই এইবোৰ আহ বনোৱা হয় তেল পিঠ তি হওক এ চিৰা দৈ এইবোৰ মানে কি এইবোৰ অসমীয়া যিটো এটা কব গ'লে খাদ্য ত এইটো এইবোৰ বনোৱা হয় আৰু আহ বিশেষক চহৰ অঞ্চলত আহ দেখা যায় যে বহুতো আহ বা এ চহৰ অঞ্চলত দেখা যায় যে এ ৰাস্তা ঘাটে ৰাস্তা ঘাটে মানে কি দোকান পোহাৰে এ মানে কি দোকানত এ এই পিঠাাবোৰ বনাই কিনে ভাল ধৰে পেকেজিং কৰি কিনে কি কৰা দেখা যায় বহুতো মানুহে এতিকে বিক্ৰী কৰে আহ বতু কমিটিৰ মানুহে বিক্ৰী কৰা দেখা যায় আৰু যিহেতু গামোচা গামোচা অকল এটা কাপোৰ নহয় এইটো আমাৰ এটা অসমৰ এটা সন্মান যদি সন্মানৰ অৰ্থে এইটো অহ আমাক ভাল-ভাল। অ' জ্ঞানী বুলি মানুহক সন্মানৰ অৰ্থে এইটো দিয়া হয় ত' সেই হিচাপত এ সিটো গামোচাও আমাৰ কি হয় এ অহ সেইটো গামোচাও মানে কি বিক্ৰী কৰা দেখা যায়। এ টো এ ভো ভোগালী বিহুত বিক্ৰী কৰা দেখা যায় ত' এইটো ভাল লাগে এ। তাৰপিছত আমাৰ ওচৰে পাঁজৰে থকা বহুতো মানুহ হওক বা আলহী বা চিনাকি মানুহওক আমাৰ ঘৰত মাতা হয়। তাৰ বিহুৰ কাৰণে মাতা হয়। যে একেলগে খোৱা হয় কথা বতৰা ত তেনেকুৱাই কৰা হয় এসাঁজ খাও বা তেনেকুৱা। কিন্তু আমাৰ এইহেতু কঙালী বিহু, কঙালী বিহু আচলতে পালন কৰা হয় যুজত নাট নিৰ অভাৱৰ ক্ষেত্ৰত। কাৰণ তেতিয়া কি হয়? আচলতে এ চহৰ অঞ্চলত বেছি দেখা নাযায় কিন্তু যিটো আমাৰ হেৰি গাঁৱে ভূঞে থকা মানুহ। গাঁৱৰ অঞ্চল যিবোৰ ত' তাতে কি হয়। খেতি বাতি কৰা খেতি বাতি কৰা মানুহবোৰে কি হয়। এ এটা হেৰি হয় খেতি বাতি কৰা মানুহৰ কি এ শস্য চবুজিতো এ শস্যবোৰ এ হেৰি হয় এ মানে বানপানী বা প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত ধ্বংস হয়। বহুত পৰিমাণে ধ্বংস হয় ন। বা নষ্ট হয় ত' সেই হিচাপত কি হয়। এ মানুহবোৰ আৰু বহুতো নাটনি হয়। যিখিনি পাব লগা মানে ভাবিছিলে বা ভাবে ত' সেইখিনি পৰিমানত, কম পায়। কম পায় ত সেইহিচাপে নাটনি হয়। ত সেই তেতিয়া কি কৰে এ এই বিহু পালন কৰা হয় আৰু এই বিহু বিশেষকে বেছি আকৌ ফূৰ্তিভাতাটো নহয় কাৰণ এইটো নাটনি-নাটনি। নাটনি হয় বেছিকে।
হ উম
তুলসী গছ যিটো আমাৰ অসমৰ আহ প্ৰত্্যেক ঘৰতে থকা দেখা যায় প্ৰায়ভাগ ঘৰত দেখা থকা দেখা যায় তুলুসী গছৰ তলত চাকি জ্বলাই আহ প্ৰাৰ্থনা কৰা হয় যাতে আগন্তুক সময়খিনি যাতে ভৱিষ্যতৰ আহা সময়খিনি যে ভালদৰে আহে ভাল হয় ত' নাটনি জাাতন অভাৱ যদি গুচি যায় ত সেইবাবে এ টো আহ পালন কৰা হয় তেনেকুৱাকে পালন কৰা হয় পিছে আপোনাৰ ফেভট কালাৰ কি মানে কি আপোনাৰ প্ৰিয় ৰং কি
মোৰ উ মোৰ প্ৰিয় ৰং মোৰ প্ৰীয় ৰং নীলা
অ কাৰণ তু
কাৰণটো ৰংটো মোৰ ত এনেককা লাগে যে ৰংটো প শান্তি শান্তি পাব আৰু আমাৰ আকাশটো চালে যে জানেই আকাশটো চালে কিমান শান্তি
অ যিটো বিখালতা আৰু
ইা অ বিশালতাৰ বহুত ভাল লাগে আমাৰ নীলা ৰংটো মানে কি হম মানে আৰু অ এ নিজেই ভাবো কিয়ো সন্ধিয়া সময় সন্ধিয়া সময়তে নীল আকাশ কি ধুনীয়া লাগে ন হয় নাই আপোনাৰ প্ৰিয় ৰং আপোনাৰ প্ৰিয় ৰং কি
মোৰ প্ৰিয় ৰং আচলতে সেউজীয়া মানে কি এই কাৰণে প্ৰিয় যে সেউজীয়া মানে য আমাৰ পৃথিৱীখনন আমি যদি উপ কবৰ আ চও আমি যদি বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা তেতিয়া কি দেখা যায়? যে, এ পৃথিৱীখন কালাৰটো অলপ নীলা আৰু সেউজীয়া দেখা যায়! সেউজীয়া কিহৰ কাৰণে দেখা যায়? এটো গছ গছনি থাকে সেইবাবে ওপৰৰ পৰা নীলা, সেউজীয়া দেখা যায়। আৰু গছ-গছজ সেজাটো গছ-গছনি কত মিল আছে কাৰণ পাতটো সিজাটো সেজা সেইবাবে কি হয় সেজা কালৰ এনেকুৱা লাগে যে আমি অক্সিজেন পাওঁ কাৰণ, অ', গছে আমাক অক্সিজেন দিয়ে আৰু, অক্সিজেনৰ কাৰণে আমি জীয়াই আছোঁ। আমি জীয়াই আছো অক্সিজেনৰ অক্সিজেনৰ পৰা, ত' কি হয় আমি উশাহ নিশাহ লৈ কিনে আমি জীয়াই আছো ত' তাৰপৰা এটা সুবিধা অ'। এইটো অক্সিজেন নহ'লে আমি জীয়াই থাকিব নোৱাৰিম মানে নোৱাৰিম আমি বেছি বেছি সময় বাচি থাক ত' সেইবাবে মোৰ সেউজীয়া ৰংটো প্ৰিয় হয়।
উম, উম।
প্ৰিয় খাদ্য কি?
অ', মোৰ প্ৰিয় খাদ্য ভাত, দালি।
আচ্ছা মানে কি? এ মানে অ'।
নিৰামিষ কাই ভাল।
অ', নিৰামিষ খোৱা ভাল অ', মানে কাৰণটো? চাৰি দেই
মানে কি এ, যিটো আমাৰ অ'। অ', দালি ভাত নেকি? এটো আমাৰ, লাইটলি খানা।
খাই কি যে দালি ভাত দালি ভাতৰ লগ বহুত মানে বস্তু থাকে ন', যে আলু ভি টিকা কিবা হে সেইবিলাক অ'। ডাল দালি ভাত বহুত মানে যে পাপৰ, পিয়াজ কাটি সেইবোৰ মানে ভাল লাগে জানা। আমি খান মানে খোৱা বোৱাত শান্তি নাপাওঁ মানে, এনেকা নালাগে যে কিবা বেছি হৈ গ'ল বা কিবা কম হৈ গ'ল, সেনেকা টাইপ।
অ', আৰু কি হয়, যিটো উম, যিটো মাংস ভাত খায় দিলোঁ আমাৰ গা টো মানে অলপ ভাৰি ভাৰি অলপ গৰম গৰমতটো লাগে কিন্তু দালি ভাত খালে তেনেকুৱা নালাগে অ', ফ্ৰিজে নাগে অলপ মানে পাতল লোৱা আৰু কি হয় লাই, লাই। খানা নাতিক আছত ভাল
অ', সেইটোৱে।
মোৰো একেই, মইও দালি ভাতে বেছি ভাল পাওঁ। আৰু আপুনি এতিয়া লেকে জেগাত মানে কোন কোন জেগাত ফুৰি পাইছে মানে কি আপোনাৰ হেৰিত
অ মোৰ লাইফত মই ইমান ফুৰা নাই, যিহেতু ভাব মই ফুৰিছোঁ। অ। যোৱা মাহত মই গৈছিলো তুমজাং পিক। এ ডিমাহাছাওত যে আছে ।ধান দেখা পাইছ।
অ' গম পাওঁ, গম পাওঁ।
তাতে ফুৰিব গৈছো, মানে পাহাৰটো মানে বহুত ডাঙৰ দেই।
মানে, অনুভৱটো কক মানে কেনেকুৱা?
হা! অনুভৱ কৰিছো মই। মানে কিবা এটা কামত গৈছিলোঁ। কামত যোৱাৰ পিছত মই আৰু মোৰ দদা দুজনে যাইছো। মানে দুজনে মানে তাতে যোৱা প্লেন কৰি যোৱা নাই, মানে বেলেগ জাগগাত যাম বুলি আমি কিবা
আ আপুনি সেইটো জেগাৰ অনুভৱ টো কৰক, বেলেগ কথা বাদ দিওক।
অ' ঠিক আছে, তাতে মানে আহ এ এনেকা লাগে টিভিত যে আমি যে য'ত চাওঁ, যে পাহাৰ বগাই বগাই উঠে কিমান কষ্ট হয়।
অঁ।
সেইটো অনুভৱ পাইছো মই।
আচ্ছা্
পাহাৰ উঠোতে, উঠোতে মোৰ মানে একদম ভৰি চৰি বিষাই গৈছে তথাপিও মানে মোৰ মন শক্তিটো মানে এতিয়াও যেন আছে সেনেকা টাইপ লাগে। আহ। তাতে আমি গ'লো, আধা লকে গ'লো। আপোনালোকে যোৱাৰ পিছত। আমি ভাবিছো যে পাহাৰ খন পালো আমি পাহাৰৰ তপ খিনি পালোঁ।
আচ্ছা।
তাত তাতে কেইজনমান মানুহ আছে তাতে সুধিলো আমি আৰু কিমান ওপৰত যাব লাগিব তেখেত হলে কল তেখেতে কৈছে যে আৰু আপোনাক যিখিনি উঠি আহিছে তাতকে দুগুণ ওপৰত দুগুণ ওপৰত যাব লাগে আৰু দুগুণ ওপৰত যাব লাগিব, সেইখিনিতো মাথা গৰম, আমি তাৰ পিছত আমি যাই আছো, যাই আছো, আহ আকৌ বহু তোৰ বহুত দূৰত তাৰ পিছত আমি তুংজাং পিক বুলি এটা পছ ষ্টাৰ চাইছো হ আমি, আমি ভাবিলো যে এই, এইটো হব লাষ্ট, ইয়াতে ওপৰৰ পৰা চব চাব পাৰিম। কিন্তু নহয়, তাত তাতে টিকট কাটি ওপৰতহে যাব লাগে
আচ্ছা, অ, অ, মানে-মানে আকৌ ক'ব গলে সিটো মেইন গেট
টো মেইন গেট ইমান টাইম যে উঠিল সেইটো মানো
একোৱে নাই, ৰাস্তা কিন্তু সেইটো সেইটো পৰা আৰম্ভণি হৈছে
হ হয় তাৰপিছত আমি। তাৰপিছত আমি উম কিবা কয়, টিকেটটো কাটিয়ে এশ টকাকৈ লৈছিল টিকটটো সেই টিকটটো লৈ সেইকাৰণে আমি গৈছো, কি ধুনীয়া জাগা, কি কব, পাহাৰৰ পৰা মানে একদম, কি দৃশ্য চাইছো আৰু সেই যাই-যাই আমি আহ এটা ভিলেজ পালো, মই গাওঁ এখন পালো
উম
গাঁওখনত মানে বহুত ধুনীয়া-ধুনীয়া মানে গছ-গছনি, যেনে প্লাম গছ নাচপতি গছ, লেচু গছ, এইবোৰ গছ মানে ৰুই ঠ আছে আৰু তাতে গাহৰি পালন কৰে
আহ
গাহৰি পালন কৰে আৰু তাতে তাত, তাতে মানে মানুহবোৰ মানে ইমানেই ভাল, মানে সৰু-সৰু ল'ৰা-ছোৱালীও মানে, এজন মানুহ এজন যে ফুৰিব আহিছে, চবে মানে সন্মান কৰে
আচ্ছা ইমানে ৰেছপেক্ট, অ
তাৰপিছত ইফালে কিবা কয়, তাৰে মানুহবোৰো বহুত ভাল, মানে আমাৰ ইয়াৰে মানে কিছুমান মানুহ আছে নহয় যে, এ ই কৰে মানে মানুহ চালে মানে অলপকে পাট্টা নিদিয়ে সেন কৰে ন, তাৰে মানুহ বিলাক বহুত ভাল তাৰে অ তাৰে মানুহবোৰে বহুত সন্মান অসন্মান